কি কৈছা অহ,
হেল্ল'
হেল্ল'
হয় কি কৰিছ
এ আছো ৰ কাম কৰি
কাম কৰি আছ নেকি
উম
তই কিবা গ মোৰ শুন দেউতাই ৰাতিপুৱা পাই পেলাই কলে তইোন কয়া গৰু আনিবি
অ মই ভাবিছিলো গৰু ব্যৱসায় অলপ কৰো নেকি গাখীৰ
অ হয় নেকি মোক ক'লে ৰিটায় কৰা অলপ তাক অঁ আমাৰতো গৰু আছেই দেখোন চাৰ্চি গুৰু সাতজনী
সেইটো মানে মই এতিয়া ব্যৱসায়টো আৰম্ভ কৰি ভাবিছিলো কিন্তু মই গুৰষ মানে গৰুৰষয়ে তই যমানিন জান ন মইতিমানখিনি গ নাপা ন মই ভাবিো তোপা অলপ শিকো বুলি
এতিয়া মানে সেই সেইটোৱে হ'ল মোৰতো গৰুতো সাত জনী আছে এতিয়া গাখীৰ দি আছে ছজনীয়ে এজনীয়ে টোৰ দিয়ে মোৰ পোন্ধৰ লিটাৰাকৈ
আহ
সেনেকে দিয়ে ছজনীয়ে তে সেয়া মই তোৰ আমাৰ ওচৰৰ গাঁও গাঁও আমাৰ গাঁৱতো দিওঁ তাৰপিছত আকৌ টাউনত হোটেল বিলাকতো দিওঁ তোক সেনেকে আৰম্ভ কৰিম দে ভাল ভাল গৰু ল'ব লাগিব কিন্তু মানে তোৰ গৰু
এ তই কচোন এতিয়া মই এতিয়া মই এতিয়া কোন এ কোনজনী গৰু বা কোনটো গৰু আনিলে মোৰ এয়া বেছি লাভ হ'ব মানে ব্যৱসায়টো কাৰ
তই গিৰ গৰু আনিলে ভাল হ'ব গিৰ গিৰ গিৰ বা চঙল আনিলে ভাল হ'ব চানিয়াৰ আনিলে আৰু গি আনিলে ভাল হ'ব তই প্ৰথমতে দুটাৰ পৰা ষ্টাৰ্ট কৰ
দুটা ন
উম দুটা পাই ষ্টাৰ্ট কৰ গৰু দুটা মাইকী গৰু দুটা আন অকণমান সৰু সৰু থকোতে আনিবি খোৱা বোৱা অলপ দানা চানা খোৱাবি ভিটামিন খুৱাব লাগিব কেলচিয়াম খ চব খুৱাব লাগিব তো মানে এইবিলাক খুৱাই খুৱাই তই সেয়া কাম কলে কৰ
এই এই খৰচটো
খৰচটো গিৰ গৰুটোৰ দামটো বেছি আছেতো, নাইণ্টি ফাইভৰ পৰাই ইষ্টাৰ্ট হয়, এজনী গিৰ গৰু। ত' দুজনী আন নাইন্টি ফাইভ মানেতো লাখতে ধৰ একলাখ, একলাখে ধৰ। পঁচান্নব্বৈ, পঁচান্নব্বৈ হাজাৰটো বাদ দে তই, একলাখে ধৰ।
একলাখ ন?
তোৰ দুজনী গৰু দুই লাখ টকা, আকৌ তোৰ আন তই তাপা তই অলপ মানে তই বাহিৰৰ পৰা আনিব লাগিব বাৰু গৰুটো। বাহিৰৰ পৰা আনিব লাগিব। উম, তেতিয়াহ'লে এজনীকে আন প্ৰথমতে চা, ইজনী আকৌ ইজনী আমাৰ, আমাৰতো আছে, আছে, আছে গৰু আছে, আনিব পাৰিবি। আমাৰতো কামত ছজনী আ আছে, আৰু ছজনী আৰু ছজনী মানে আমাৰ সৰু, সৰু হৈ আছে ন' পোৱালি চেউৰী পোৱালি তাপা আনিব পাৰিবি, তোক মই চিউৰিটো দি দিম মই এজনী চিঞৰি তোক মই পসোত্তৰ হাজাৰ দি দিম, পসোত্তৰ হাজাৰ, সত্তৰ হাজাৰ দি দিম মই।
অ'। বাকী এনে-এ কোনোবা মানুহ আছে নেকি? মানে এ, গৰু ব্যৱসায় কৰা, আমাৰ গৰু বেচা?
ময়ে আছোঁ দেখোন, মই, মই দিম তোক মই। গৰু দিম মই তোক। তই মাত্ৰ বিজনেচটো আ, মানে ইষ্টাৰ্ট কৰ আৰু ব্যৱসায়টো। আৰম্ভণি কৰচোন তই প্ৰথমতে, আৰম্ভণিটা কৰ। গম পাম সঠিকটো, কেনেকুৱা হ'ব তোৰ। আৰু তই আমাৰ ঘৰৰ পৰা নিলে গিৰ নিব লাগিব তই, গিৰ টো নিবি গাখীৰটো বেছি দিয়ে গীৰ গৰুৱে। যেতিয়া তোৰ এবছৰমান এবছৰমান এবছৰমান দানা পানী খোৱা ঘাঁহ চাহ খোৱা চব
খোৱাতটো? দানা চানাই খোৱা তোৰ কিবা বেমাৰ চেমাৰ হ'লে কি কৰিব লাগিব ঔষধ ক'ৰ পৰা আনিম
উম, ডক্টৰ মাতিব লাগিব ডক্টৰ মাতিব লাগিব তই এতিয়া ব দিব লাগিব গৰুজনীক আৰু ভিটামিন চিটামিন খুৱাব লাগিব কেলচিয়াম খুৱাব লাগিব তই। সেইবিলাক চব খোৱাব লাগিব সেইবিলাক এনেকুৱা বস্তুবিলাক।
উম
উম, তেনেকেই খোৱাবি বস্তু ভাল হৈ যাব এইবিলাক তোৰ ইমান তোৰ চব তই চব মিলাই। তই এক লাখ টকা দুটা আছে ন এক লাখ টকাৰটো আছে উম, নহয় তোৰ আগৰো আনিব নালাগ গে আমাৰ ঘৰত পৰা তই চেউৰী পোৱালি দুটা লৈ যা তো চে মই তোক চেভেনটি ফাইভ ধৰিছো তোক মোক কিবা এটা তোক মই অ, লগৰ বুলি কিবা এটা কমাই দিম তোক মই সত্তৰ হাজাৰ দিম এজনী - এজনী চিউৰিক সত্তৰ হাজাৰ দিম সত্তোৰ- সত্তোৰে তোক এক লাখ চল্লিছ হাজাৰ। শিকাই দিম শিকাই দিম শিকাই দিম শিকাই দিম শিকাই দিম আমাৰ ঘৰতে তোৰ আমাৰ ঘৰতে তোৰ
কোনো কাম কৰিলে ভাল কোনো বেয়া। কি খোৱালে গৰুটো বেছি ভাল গাখীৰ দিব পাৰিব।
সেইবিলাক মইতোক বুজাই দিম আমাৰ ঘৰলে যেতিয়া আহিবি তই বুজাই দিম চব এইবিলাক। আৰু তই মানে স্টাৰ্ট টো প্ৰথমমতে - প্ৰথমতে তই সৰুৰ পৰাই ডাঙৰ হ'ব লাগিব হয় নে।
সেইটো হয় এয়া ফাৰ্ষ্ট আৰম্ভণিটো এতিয়া ক'ৰ পৰা কৰিব লাগিব।
তই তই আহ সেয়া গৰু মোৰ মোৰ চেউৰি গৰুখিনি বেছিদিন নালাগে ডাঙৰ হতে গিৰি গৰু বহুত সোনকালে ডাঙৰ হয়।
অ',
আৰু তোৰ সেনেকে এনেকে ডাঙৰ কৰোতে প্ৰথমতে গৰুখিনি তাৰপছতে মো ওচৰলে আহিবি গাখীৰ চাখীৰ দিব লগা। আমাৰ ইয়াত দিব পাৰিম আমাৰ তাত দহিয়াল সাত টা মান দহিয়াল আছে টাউনত টাউনত যায় ডাঙৰ ডাঙৰ গাড়ী আছে আমাৰ
এনে তহতক এ কিমান লিটাৰ গাখীৰ দিয়ে সদায়?
আমাৰ আমাৰ গিৰ গৰুজনীয়ে দিয়ে তোৰ পোন্ধৰ লিটাৰ আমাৰ গিৰ আছে তিনিজনী অষ্ট্ৰেলিয়ান আছে তিনিজনী
আৰু সেনেকা - সেনেকা আছে তোৰ। চবেই দিয়ে সাত এজনী নিদিয়ে এজনী এতিয়া গাভিনি হৈ আছে।
উম - উম।
সেনেকে দিয়ে ধুনীয়া তৰ বীজ আছে
কিমান লিটাৰকে লিটাৰ কিমানকে তই বেছ?
মই লিটাৰ দিওঁ তোক লিটাৰ আমাৰ চেভেনটি ফাইভ মানে পয়সত্তৰ টকা আমাৰ লিটাৰ
পসত্তৰ টকা।
প্ৰত্যেক লিটাৰত
উম, প্ৰত্যেক লিটাৰত পয়সত্তৰ টকা অ,
এতিয়া তই কাক - কাক দিয় মানে কিমান?
এই আমাৰ তোৰ এই আমাৰ টাউনত ডাঙৰ ডাঙৰ ডাঙৰ ডাঙৰ হোটেল বিলাক আছে যে দেখিছ
অ অ
টাউনৰ ফালে গ'লে আমাৰ তই কেতিয়াবা যে তই ঘৰৰ ফালৰ পৰা আহিলে আমাৰ টাউন পাও যে তেতিয়া অ তেতিয়া তই এই ডাঙৰ ডাঙৰ হোটেল বিলাক দেখিছ উম, দুই এ- এ অট্টালিকা বিলাক ডাঙৰ - ডাঙৰ যে। গাঁৱতো গাঁৱত বহুতক দিওঁ গাঁৱত গাঁৱত তোক মই পয়সত্তৰকৈ নিদিওঁ গাঁৱত তোক মই পঁষষ্ঠিকৈ দিওঁ
এইটো হয় তই গাৱতটো কমাই দিব লাগিব তই যেতিয়া তাৰে মানুহ হয় হয় নয়
সেইটো হয় বাৰু আমাৰ দহিয়াল দয়াত দিয়াত ইয়াৰ মুঠ দহিয়াল আছে সাতটা।
অতো আছে ন দহিয়াল।
অ' দহিয়াল আমাৰ আছে পূৰা ৰাখি থৈছোঁ ঘৰতে পইচা আছে দৰমহা পাতি দিওঁ সেনেকৈ তিনটা তিনিওটাক দৰমহা এটাক ন হাজাৰকৈ দিওঁ তাপা, আমাৰ গাড়ী আছে, গাড়ী আছে তিনিখন গাড়ী। ডাঙৰ-ডাঙৰ গ্ৰক মানে লৈ যায় ডাঙৰ ডাঙৰ লিটাৰত হেৰিত লৈ যায়। আৰু টো বটলত দিওঁ কিছুমান গাখীৰ উম ঘ পা আনি ঘৰ পা আনি অ, ঘৰ পা নিয়ে ঘৰ পা নিয়ে। হেল্ল' অ, ক। উম, ঘৰ পানী ঘৰ পানী, সেনেকে
এ তোৰতো ব্যৱসায়টো ভালে চলিছে বাৰু, মই এতিয়া এতিয়া, ভয়-ভয়ো মানে ভয় লগা নাই মানে, এতিয়া আৰম্ভণি ন' মোৰ এতিয়া ব্যৱসায়টো
উম উম, উম, উম, সেইটো হয় বাৰু। এইটো ব্যৱসায় লছ নাযায়তো। লাভে থাকিব তোৰ চিন্তা কৰিব নালাগে কাৰণ মোৰ পাৰা তই নিবি এতিয়া মই তোক কিবা কিছুমান শিকাই দিম সব ইমান ভালকৈ নাজানিবও পাৰোঁ।
আমাৰ দেউেতাও কৰিলে ত' ধৰ ন' তোৰতো লোকেল গৰুবিলাক বেচি দিলে
উম,
উম, সেইখিনি পইচা দিও তই, না তই এক লাখ চল্লি হাজাৰ টকা এটা মোৰ ওচৰৰত আন তই মই দুজনী গৈ দি পঠাম।
লাগিলে তোক মই কিবা অলপ দিমো বেলেগকৈ, শিকাই ৰাখিম তোক মই আমাৰ ঘৰলে আহিবি তই।
এতিয়া, বেংকলে গৈ, বাকী এ চল্লিশ হাজাৰ আনিম উলিয়াই আনিম বাকী এক লাখ মানে মোৰ হাততে আছে।
উম, কাইলে মানে আহি যাবি তেতিয়া'হলে কাইলে পৰহি মানে আহি যাবি, মই কাইলে তোৰ মই কাইলে তোৰ মানে অলপ হোটেল দুখন মানত মই কথা পাতিব লগা আছে গাখীৰৰ কাৰণে তালৈ যাম। ত' পৰহি আমাৰ ৰাতিপুৱা পুৱা কালি মানে মই অলপ কাইলৈ মই ব্যস্ত আছো কাইলে অলপ
অ, ঠিকে আছে বাৰু মই পৰহি যাম ন।
পৰহিলে তই আন বাজি আন আঠ বাজি চল্লিশ মিনিট মান পাই যাবি। চাৰে আঠটামানত পাই যাবি, নহ'লে আকৌ পিছত নাপা কবি নহয় মই আকৌ তোৰ গাড়ীৰ লগত যাওঁ ন এনে তোৰ নাই নাই ঘৰ ঘৰে দিওঁ কিছুমানত এনেকে দি আছো আৰু। চলি আছোঁ আৰু সেনেকা বোলো।
নাই তোৰ ঠিকে আছে মই এতিয়া আৰম্ভণি ন মোৰ সেইকাৰণে লাহ মোৰো লাভ হ'ব লাহে লাহে লাভ হ'ব ন এতিয়া ফাৰ্ষ্টৰ আৰম্ভণি কৰিতো অলপ পইচাটোৰ খৰচ কৰিব লাগিবই হয় নে নহয়। অ'।
সেইবিলাকে তোৰ এইবিলাক তই অলপ ভালকৈ হে কৰিবি। আগবাঢ়ি যাব আগবাঢ়ি যাব এইবিলাক ইয়াৰ গৰু ইমান হেৰি নহয় বাৰু। এয়া গৰু ভালেই।
ঠিকে আছে বাৰু।
উম উম।
তই অলমান সহায় কৰি দিবি মানে ব্যৱসায়টো কেনেকে কি কৰিব লাগিব।
অ, অ, নাই নাই সহায় কৰিম সহায় কৰিম এইবিলাক তই চিন্তা নকৰিবি তই মাত্র তই কামটো আৰম্ভণি কৰ মই অলপ চাই দিম তোক। উম, উম।
উম উম
এ মই পৰহি যাম ন।
চাবি যাবি পুৰহি - পুৰহি আহি যাবি মোক নাপালোও তই মোৰ মোৰ কৰ্মচাৰীখিনিক সুধিলে মোৰ নম - কৰি দিব মোৰ দুটা-দুটা নম্বৰ আছে ন এটা মোৰ ব্য- ব্যৱসায়, ফাই নম্বৰটো এতিয়া আৰু এটা আৰু এটা মোৰ হেয়া মানে টো নিজৰ নম্বৰ আছে সেইটো নম্ব কৰিলে পাই যাবি মোক তই মোক জটেই আছ।
ঘৰত থাকিবি নে বেলেগত থাকিবি?
নাই-নাই ময়ো ওচৰতে থাকিম মই হোটেলত যাব পাৰো কেতিয়া হোটেলতো যাওঁ যে হাটো খোৱা, সোত-পোছ কৰিবলৈ কেতিয়াবা গাখীৰটো কেনেকুৱা পাইছে ভাল পাইছেনে বেয়া পাইছে।
অ-অ
হেনেকা এটা শোদ পোছ কৰিব যাওঁ আৰু কেতিয়াবা তোৰ মানে পা পইচা উঠাব থাকিলেও যাওঁ অনলাইনে দিয়া আজিকালি আৰুতো মোৰ পইচাটো অলপ বেচিকৈ আনো তাৰ পৰা, কাৰন চেকত মানে তোৰ চেকত লিখা পঢ়া হয় ন, বেংক
উম, উম আজিকালিতো চব উম এ ফোনতেই দিয়ে পইচা। এতিয়া আজি মানে টো অ' বেচিভাগতো ফোনতে দিয়ে।
কেতিয়াবা মই নগ'লে মানে চেকখন দি দিওঁ, কিমানখিনি পইচা আছে সেইখন চেক সিহি'তে সেই চেকখন দি পঠাই মোৰ ওচৰলে, ম মই পইচাটো উলিয়াই লওঁ হেনেকে হেনেকে উলিয়াই লওঁ আৰু।
ঠিকে আছে, ধুনীয়া।
মোৰ কৰ্মচাৰী এজনক পঠাই দিওঁ আৰু কোনোবা এজনক হেনেকৈ চলি আছোঁ আৰু। উম উম হেনেকেই ধুনীয়া। পিছবেলা। ঘত ভালে ঘত ভালে ছবয়ে ভাল।
মোৰ ঠিকে আছে মই এতিয়া - ভাল লাগিল তই মানে মোক এ মানে বুজলি ন মানে মোক
উ- উ তই আমাৰ ঘৰলৈ ঘৰ ঘৰলৈ আহিবি পুৰা। পুৰা আমি পুৰা গাখীৰ ঘূটি মানে তোৰ পিঠা ই নিচিই বনাওঁ ন - তোৰ কালাকান বনাও, তাৰছত তোৰ আৰু চানা বনাও গাখীৰ সতি, অ' আছে আছে চব আছে। ডাইয়েৰিটো সৰু সুৰাকৈ ষ্টাৰ্ট কৰি আছোঁ আৰু সেই ব্যৱসায়ী আছে। উ দোকান মুঠে চাৰিখন দোকান আছে মিঠাই আমা আমা তিনিআলি চকৰ ওচৰত আছে এখন। তাকো তোৰ আমাৰ - আমাৰ ঘৰ আমাৰ ঘৰৰ ওচৰৰ হস্পিটাল এখনত তাৰ ওচৰটো আছে। মিঠাই আছে আৰু তৰা অ, অ, হয় - হয়। ৰসগোল্লা আছে ৰসগোল্লাৰ ব্যৱসায়ী আছে মোৰ আৰু ডাঙৰ ডাঙৰ দোকান আছে। কুকুৰ পাছতে আকৌ কালাকান চালাকান বোৰ আছেই বেয়া চেয়া থাকিবই আৰু।
হেই সেইটো হয় বাও তই মানে মানে মিঠ দিওঁ আৰু গাখীৰো মানে ব্যৱসায়ো আছ
অ সেয়া হোটেল মোৰ নিজৰে হোটেল বাৰু সেয়া সেনেক চলি আছোঁ আৰু মানে - কি কবি আও মোৱে হোটেল মোৱে হোটেল, হে হোটেলতো মোৰে গাখীয়েে যায় বাৰ। তেনেকেই চলি আছো আৰু ন। পিছত কথা পাতিম দে অ বিজ। দি হৈ আছো অলপ বোলো।
ঠিকে আছে বাৰু। বাকী মই ভাল লাগিল তই বুজালি যে কথাটো, এতিয়া মই আজি বেংকলৈ যাম পইচাটো উলিয়াই আনিম ন?
উম, উম, উম, হ'ব তেনেহ'লে। উ-উম, হ'ব দে উম, উম, উম, হ'ব দে।
দে, দে হ'ব দে।